অ, কিছ ন এতিয়া তোমাৰ অ' এতিয়া ত তোমাৰ বহুত মহিলা পাইলট বা বিজ্ঞানী সেনা বিষয়া ই অ' মহা মহাকাশচাৰী হৈছে ন
উম, উম।
মানে কি চাবাচোন কিছুমান মানুহ এনে এনেকুৱা আছে মানে মহিলা হৈয়ও ইমান ডাঙৰ কাম কৰিলে মানে এইটো কথা কি বুজাই মানে
উম, উম, তেন্তে কল্পনা চউলাৰ কথাই ক'ব পাৰো ন মক আকাশলৈ যে গৈছিলে প্ৰথম অসমীয়া অসমীয়া নহয়তো আকৌ প্ৰথম ভাৰতীয় মহিলা আছিলে ছেকেণ্ডতও কল্পনা চাওলা।
অ-অ তেওঁত প্ৰথম মহিলা আছিলে যোনে মানে তোমাৰ
উম, মামা ঘৰলৈ গৈছিলে উম, তেওঁলোকৰ কথা ক'ব পাৰি। কিমান আগবঢ়া কিছুমান ক্ষেত্ৰত মহিলাবোৰ
উম, উম, হয়, হয়। যিজন পুৰুষে মানে এই সবলতা লাভ কৰে নহয় আমি কেতিয়াও নকওঁ পুৰুষ সেইটোই সফলতা লাভ। দয়ালো কেতিয়াও নকওঁক বহু পুৰুষ মানে এনেকুৱা সফলতা লাভ কৰিছে। পুৰুষ হৈও ইমান ডাঙৰ কাম কৰিলে চাবা চোন আমি নকওঁ আমি কেতিয়াবা এনেকুৱা কৰো নে কোৱাচোন।
নকওঁ
অ',
এয়া ছোৱালীৰ ক্ষেত্ৰত কোৱা যায় মহিলাৰ ক্ষেত্ৰত মানে সেইটো
অ', আমি সঁচাকয় আমিও মানে এইটোয়ে সঁচাকয়ে বিশ্বাস কৰো যে পুৰুষ আৰু মহিলা সমান সক্ষম তে আমি কেৱল ক'ব লাগে।
অকল মহিলা ক্ষেত্ৰত নকয় তেওঁলোকৰ হয় হয় পুৰুষেও কিছুমান ক্ষেত্ৰত ধৰা হয় দিয়া
মানে তাত মহিলা হৈও মানে বুলি কোৱাৰ একো প্ৰয়োজন নাথাকে আৰু
উম-উম থাকে।
অ, 'মানে হৈছে এতিয়া আৰু লাহে লাহে-লাহে নতুন প্ৰজন্ম বোৰে এইবোৰ মানে সলনি কৰিব পাৰে আৰু আলিও নতুন প্ৰ ন আমি তেনেকে দেশ খলাব পাৰো আমি কৰিবঢও পাৰো ন অ, আমি তেনেকৈ মানে সেয়ে আৰু
খলা ন ক'বা মানে কি ক চাবাচোন ন সকলো ভগৱান দেৱ-দেৱী বা আমাৰ
অ, ' ভগৱানৰ ক্ষেত্ৰত চাবচোন কেতিয়াবা এইটো তুমি বা সকলো ভগৱানে সমানববোৰ মানে য যিবোৰ তোমাৰ নাৰী ভগৱান আছে ন মহিলা ভগৱান আছে অ সমানে কি হব তেওঁলোক মানে কোনো ফালৰ পৰা কম নহয় বৰঞ্চ বেছি শক্তিশালীহে হয়- হয়নে নহয় ত মানে হয় তাত ভগৱানে কেতিয়াও মানে এইটো কৰে নাই এইটো
এইটো মানুহে নিজেই বিচাৰ কৰিছে ভগৱানো কোৱা নাই মানুহে নিজৰ এইবোৰ বেচি মানে উ নিজেই বোৰ ভেদা-ভেদ কৰিছে পুৰুষ আৰু মহিলাৰ মাজত
উম, হয়, হয়, এইবোৰ মানে তোমাৰ যেতিয়াৰ পৰা মানে ব্ৰিটিছৰ আহিল ন এই তেতিয়া মানে, যিটো মানে, পিতৃ তন্ত্ৰ এই সেইটো মানে, মানে, প্ৰায় বেছিকৈ মানে, তোমাৰ টো পাই গৈছে মানে, তেতিয়া পৰা মানে ছোৱালী বিলাকক মানে মানে, তোমাৰ চাকৰৰ নিচিনা ব্যৱহাৰ কৰে, বহুত তলত ৰাখে দমন কৰি ৰাখিব ভাল পায়, তেতিয়াৰে পৰা আৰু মানে, ছোৱালী হয় তই মানে কাম কৰিব লাগিব ঘৰৰ
এতিয়া মানে কি ক প্ৰত্যেকৰে ঘৰতে অলপ নহয় অলপ তেনেকা তেনেকুৱা আছে ন মানে
আছে আছে মোৰ ঘৰতো এইটো চলে মোৰ ঘৰতো এইটো চলে মানে অসমানতাটো উ আছে আছে মোৰ, মানে, এইটো আছে মানে, সেইটো ভাবে মই এইবোৰ কথা মানে, ভাবি আছিলো আছে আছে কত ঘৰতে আছে
অলপ হলেও আছে আৰু মানে, প্ৰত্যেকৰে তুমি যিমান যি নকোৱা কিয় যিমানে মানে,
এইটো ভাৱ ধৰা বহুত মানে এইটো ভাৱধাৰা মানে, বহুত মানে, ভাল নালাগে উম, এইটো ভাৱধাৰাৰ কাৰণে মানে, বহুত মানে, তোমাৰ বেয়া ভাৱ আহি যায় গম পোৱা নে তুমি তোমাৰ মানে, মানে বুজিছা নে মই কি কব বিচাৰিছো
হয়।
উম। আৰু মানে, ডাঙৰ সফলতাবোৰ সদায় মানে পুৰুষৰ বাবে স্বাভাৱিক আৰু মানে, মহিলাই কৰিলে সেইবোৰ আচৰিত আৰু।
মানে কথাটো আৰু।
কি যে হ'ব ন'।
এতিয়া কিছুমান খেলা ধূলাৰ ক্ষেত্ৰতো ন' মহিলাকৰ কিমান আগত গৈছে মানে। কিমান পাৰদৰ্শিতা দেখুৱাইছে মানে এতিয়া ক্ৰিকেট খেলা ক'ব পাৰো আমি বা যিকোনো খেলা ক্ষেত্ৰতে বহুত আগবাঢ়িছে।
আগতেতো ক্ৰিকেট মহিলা ক্ৰিকেট খেলাৰ সেইটোতো নাছিল
নাছিলে অ' মই সটো কলো নাইকিয়াই দেখিছো আমি। উম।
হয় হয় এইয়ে আৰু মানে বহুত খিনি বহুত খিনি দিশৰ পৰা সলনি হৈ হৈছে। দিয়ে এতিয়াও মানে বহুতে ছোৱালীক মানে কোনো ধৰ কোনো ফালৰ পৰা কম বুলি কিছুমান মানে নাভাবে মানে চিন্তা ধাৰাটো লাহে লাহে সলনি হৈ আছে আৰু মই বিশ্বাস সৰুটো নিশ্চয়কৈ এদিন নহয় এদিন সলনি নিশ্চয়কৈ হ'ব।
উম, উম, হয় বাৰু।
হয় নে নহয়।
কেতিয়া সকলোৰে দৃষ্টিভংগী চিন্তাধাৰাবোৰ যদি সলনি হয়। এতিয়া কি মানুহবোৰ মানে আধুনিক গৈছে যিটো কিছুমান বস্তু আধুনিক হোৱা নাই। মানে মনবোৰ
আৰু মানে মানুহ বিলাকে চাবাচোন তোমাৰ কাপোৰ কানি পিন্ধি এই মানুহ মডাৰ্ণ বা আধুনিক হৈ নাযায় তো মানুহৰ সেই এক একেদৰে ঠিক একেদৰে চিন্তা ধাৰাও সেনেকুৱাকৈ আধুনিক কৰিব লাগিব। হয়নে নহয়।
সেইটোয়ে মই কলো সেইটোয়ে মানে কিছুমান ক্ষেত্ৰত আধুনিক যদি হৈছেও মানে মানে বহুত বহত ক্ষেত্ৰত মানে আছে আৰু পিছ পৰিৰি আছে এতিয়াও।
উম, উম, উম, উম। উম। ভাল লাগে মানে স চ'ব চবতে মানে কি সকলোতে মানে তোমাৰ ইকুৱেলিটি বা সমানতা থাকিব লাগে আৰু হয় নে নহয়। সকলোকে উম, উম। উম। ভাল মানে এইবোৰ কথা মানে পাতি ভাল লাগে দিয়াচোন। ভালে লাগিছে দিয়া তোমাক ফোন কৰিলো কথা কিনি মই তোমাৰ লগত মানে ব্যয়ক্ত কৰিব পাৰিলো তোমাৰ আগত। এতিয়া মানে অলপ মনতটো মানে পাতলা পাতলা লাগিছে ভাল লাগে ন'। অ' কেতিয়া মানে আজিকালি সেনেকুৱা মানুহে নোহ হৈ গৈছে কোনো আৰু কথা শুনিব সময়ে নাই কাৰো হাতত ন'। ত' মানে মনৰ
এতিয়াতো সংবিধানত ন' সকলো নাগৰিকক ধৰ্ম জাতি লিংগ ভাষা নিৰ্বেষে সমান অধিকাৰ প্ৰদান কৰিছে।
হয় হয় তেতিয়া ছোৱালীৰ কাৰণেতো বহুত খিনি মানে তোমাৰ মানে আহ মানে
আছিলে আৰু সেয়েহে নাৰী আৰু পুৰুষ দুও সমান ভাৱে শিক্ষা উম, শুনাচোন সেই নাৰী আৰু পুৰুষ দুয়ো মানে সমানভাৱে শিক্ষা লাভ চাকৰি কৰা সম্পত অধিকাৰ ভোগ কৰা মত প্ৰকাশ আৰু সমাজ ৰাজনীতি মানে বিভিন্ন ক্ষেত্ৰত অংশগ্ৰহণ কৰা অ ৰাখে আৰু মানে সংবিধানত মানে এইটো আছে আৰু। সমান অধিকাৰ মানে পোৱা মানে সকলো ল'ৰা ছোৱালী আধুনিক যুগ মহাসকলে শিক্ষা বিজ্ঞান চিকিৎসা ধৰা ক্ৰীৰ কথা কব পাৰি বা ম গৱেষণা আদি ক্ষেত্ৰত বহুত মানে সফলতা অৰ্জন কৰিছে আমি যে ক'লো মানে মহিলাকালক কিছুমান ক্ষেত্ৰত আগবাঢ়িছে ন'। অ' মানে কি আৰু সকলো ক্ষেত্ৰত আগবাঢ়িছে দিয়াচোন, বিজ্ঞান চিকিৎসা এইবোৰত মানে প্ৰশাসন সেনা বাহিনী তেওঁলোকে নিজৰ প্ৰতিভা আৰু মানে কি পৰিশ্ৰম কৰে যে সমাজ আৰু দেশৰ উন্নয়নত। বহুতো মানে গুৰুত্বপূৰ্ণ আগবঢ়াইছে আৰু। মহিলাসকলে। যদিও আজি যিও ধৰা বহুত ঠাইত নাৰীসকলে লিংগ ভিত্তিক বৈষম্য দেখা যায়। শিক্ষাৰ অভাৱ মানে শিশু বা যৌতুক প্ৰথা এইবোৰ ঘৰুৱা হিংসা আদি সমস্যাৰ সন্মুখীন হয় দিয়াচোন।
এতিয়াও আছে সেইবোৰ চলি।
উম।
যৌতুক প্ৰথাটো মানে যৌতুক প্ৰথাটো মানে ন' কিমান মানে
ইমান ধুনীয়া অ' এটাতো নৰেন্দ্ৰ মোডীটো এইটো আঁচনি ওলাইছে জানো বেটি বচাও বেটি পঢ়া দৰে আঁচনি, ছোৱালীৰ শিক্ষা আৰু কল্যাণক তোমাক উৎসাহিত কৰা হয়নে?
হয়।
মানে আইন আৰু চৰকাৰে মহিলাৰ বাবে বহুত সুযোগ মানে তোমাৰ সৃষ্টি কৰিছে।
কৰিছে কৰিছে উম। এতিয়া মোৰ মতে কি যৌতক প্ৰথা মানে উঠাই দিব লাগে ন' সেইটো কাৰণে কিমান মানে ধ্বংস হৈছে বুলি ক'ব লাগিব। কিমান ঘৰ
হয় দিয়া। কিছু কিমান ছোৱালীক মাৰি পেলাইছে জানানে এই দৌতুকৰ কাৰণে।
পেচাৰ পৰিছে ন'?
অ' ছোৱালীটোতো এযে-এখন ঘৰে মানে এখন ঘৰে হোনে তোমাক তেওঁলোকৰ ঘৰৰ ছোৱালী এজনী দি আছে তাক তাতকৈ বেছি আৰু কি দিব লাগে কোৱাচোন? ছোৱালী এজনে দি দিছে তাৰ পিছত আৰু কেনেকুৱা ধৰণৰ কি যৌতুক লাগে, মানে মানুহবোৰে এইটো ঠিক কিয় নাছে যে আৰু কোনোবা ল'ৰাতে এনেকৈ এখন নিজৰ ঘৰটো বেলেগত এৰি মানে নিজৰ ঘৰ এৰি বেলেগ এখন ঘৰত মানে মানে থাকিব পাৰিব নে। পাৰিব, বেলেগৰ মা দেউতাক পাৰিব নেকি?
হয়। এতিয়া কি পুৰুষৰো মহিলাই মানে কি সমান সুযোগ বা সমান পাৰম্পৰিক সন্মানৰ মানে মানে পালেহে মানে কি কিনিয়ে সংগত শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়ি তোলা সম্ভৱ হ'ব আৰু মানে।
উম, উম, উম, হয় হয়। আৰু তোমাৰ আজিকালি তোমাৰ যিটো এই চাকৰিয়াল মহিলাসকলৰ বাবে মাতৃকালীন ছুটি আৰু অন্যয়ান্য অধিকাৰ নিশ্চিত নকৰা কা হৈছে, মাতৃকালীন ছুটী পাই ন'। যেনেকে তোমাৰ পিতৃ-পিতৃকালীন লিপটো যেনে পিতৃবোৰেটো আগৰ পৰা পায়, সেইটো মাতৃকহে দিব লাগে। এ, এতিয়াতো মহিলাবিলাকেও পায়। আৰু তোমাৰ মহিলাাসকলক ঘৰুৱা নিৰ্যাতনৰ পৰা সুৰক্ষা দিয়াৰ বাবে আইন মানে বহুত এতিয়া কাঢ়া হৈছে।
উম। এই যিমান মানে আইন ওলালেও কি এনেকুৱা ধৰণৰ ঘটনা ঘটিয়ে থাকে আমাৰ সমাজত। মানে কি এ, উচ-উচিত শাস্তি প্ৰদান নকৰে কাৰণে মানে এইবোৰ মানে ইহঁতে মানে কি আৰু মানে ঘটিয়ে থাকে এনেকুৱা ঘটনা শুনিয়ে থাকোঁ।
বাতৰিত বা ৰদৰ্শনত আমিটো চায়ে থাকোঁ। প্ৰায় হৈয়ে থাকে ঘটনা এইবোৰ ঘটি থাকে ৰ'ত
এইটোতো এতিয়া চৰকাৰখনে হয় এতিয়াতো আৰু চৰকাৰখনে বহুত খিনিতো সুৰক্ষা দিছে বা ন্যায়
দিছে কিন্তু দোষীক উচিত শাস্তি দিব লাগিব সেইটোয়ে আৰু উচিত শাস্তি প্ৰদান কৰিলে মানে
শাস্তি পায়েই। দিছেও শাস্তি নিদিয়াও নহয় কিন্তু। আৰু দি আছো এতিয়া মা প্ৰতক মানুহৰ এতিয়া চিন্ত ধাৰা তুমি সলনি কৰিব নোৱাৰা গম পাইছানে নোৱাৰা কোনে মানে, সেইটোয়ে আৰু মানে, এতিয়া চৰকাৰ মানে যিমান একেবাৰে কৰিছে জানা কিন্তু আৰু মানুহ বিলাকে ঠিক নহয় এতিয়া কি মানে, প্ৰত্যেকজন মানুহক তুমি কেনেকে কেনেকে তুমি মানসিকতা কৰিবা
অ', হয় বাৰু
এইটো মানে, যাৰ লগত হয় শুনিহে ভালদৰে পায় আৰু এতিয়াৰ যুগতু বহুত বাঢ়িছে আগৰ পুৰণি ধাৰ মানে, ধাৰণাবোৰ আৰু আগৰ দৰে শক্তিশালী হৈ থকা নাই আৰু এতিয়া
নাই, নাই,
এতিয়া, ভাৰতত মহিলাৰ বাবে বহুত মানে, আইন আছে বা সংৰক্ষণ আছে বা সুৰক্ষা ব্যৱস্থা
উম, উম, আছে আইন ওলাইছে ন-
উম, হয়, হয়, আৰু একচ মানে আচলতে কি জানানে তুমি নিজেও সাহসী হব লাগিব বুজি পাইছো জানে মেইন কথা হৈছে সেইটো তুমি নিজেও মানে, সেই নিজৰ ওপৰত নিজৰ সেইখিনি সামৰ্থয় তুমি কৰি ল'ব জানিব লাগিব নিজ তুমি সেইখিনি মানে, তুমিাহসিক কৰি তুলি ল'ব লাগিব বুজি পাইছ নে নাই নিজৰ সাহসটো কিন্তু মেইন কিন্তু
অ', ইটো নিজৰ সাহসটো দেখুৱাব লাগিব নিজে নিজৰ মানে নিজৰ কাৰণে যুঁজিব লাগিব নিজে
উম তোমাৰ কাৰণে কোনেও যুঁজিব ন হেৰি নাহে তুমি নিজ যে নিজৰ কাৰণে সদায় থিয় হব মানে, পাৰিব লাগিব বাকী কোনেও না তাকে তোমাৰ লগত নিজে তুমি নিজৰ লগত থাকিব লাগিব নিজে নিজে তোমাক বেলেগৰ পৰা ৰক্ষা কৰিব পাৰিব লাগিব
মানে, কি- এ মানে দৰকাৰ আৰু নিজে নিজৰ ভৰিত থিয় হোৱাতটো দৰকাৰ ন মানে, আজিকালি
বহুত দৰকাৰ, বহুত দৰকাৰ, বহুত দৰকাৰ বুলি মই, তোমাক কৈছো মানে ছোৱালী এজনী বিয়া নহলেও চলি যাব, সেইটো ভয় খাব নালাগে কিন্তু তোমাৰ জদি মানে, তোমাৰ যদি অসফলতা হয় ন সেইটো কাৰণে ভয় কৰিব লাগে অ', তুমি যি যি তুমি তুমিতে দে লগে লগে সেইটো টাইমতে সেইটো সময়তে তুমি সেইটো সময়তে তুমি সিদ্ধান্ত লব পাৰিবা এতিয়া কিছুমান ছোৱালীয়ে চাবাচোন মহিলা এতিয়া